উম
অ আছো ৰ'বা এনেই আছিলো। তোমাৰ মাত তই অকমান ভাল অ কি কলা
অহ কি কৰি আছা।
আছো এনেই আছিলো। অকমান মাতটো মানে ভালদৰে ফাচি ফাচি আহে দেখোন। মাজত
অ ৰবা মই এই বাহিৰত আহিছো ছো ৰবা নাই হেৰিটো টাৱাৰটো নাপায়তো গাঁৱলীয়া জেগা যে এতিয়া। শুনিছানে অ এই ম'বাইল বিষয়ে ম'বাইল বিষয়ে লৈ হেৰি অলপমান আলো চনা কৰিম বুলি ভাবিছিলো
অ হ'ব খুব সুন্দৰকৈ এটা মানে বিষয় বাছি লৈছা সামাজিক মাধ্যম তথা মোবাইল ফোনে আমাৰ মানুহক মানে আজিকালি কি কৰি পেলাইছে। দেখি চাই তুমি গতিকে তুমি কি বুলি ভাবা মানে এই মোবাইল ফোনটো অহাৰ পৰা আমাৰ মানে বাবে ভাল হৈছে নে বেয়া হৈছে যিহেতু তুমি জানাই সকলো বস্তুৰে ভাল বেয়া দুটা দিশ থাকে গতিকে কি কিছু ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে তুমি কেনেদৰে বিবেচনা কৰা অকণমান কোৱাচোন
মোবাইল ফোনটো এনে ভালেই ভালকে ব্যৱহাৰ কৰিব জানিলেতো ভালেই মোবাইল ফোনটোতো ভাল কিন্তু এটা এক দিশৰ পৰা চাব গলে বেয়া কাৰণ কিয় আজিকালি আগৰ আমাৰ দিনৰ ফোনতো বেলেগ আজিকালি লৰা ছোৱালী মানে কি মবাইলতটো ওলোৱাৰ পৰা ধৰি মানে জন্ম হোৱাৰ পৰা ধৰি সিহঁতক মানে অকল মবাইলটোৱে লাগে মবাইলৰ অবিহনে মানে সিহঁতে মানে একো কৰিব ই নোৱাৰে ভাত খাওঁতেও সেহত ক মোবাইলতটো লাগিব গেম খেলিবলৈও মোবাইলটো লাগিব বা মানে এ হেৰিটো ওলোৱা পাছত আৰু সামাজিক অ মাধ্যমত মানে একদম ল'ৰা ছোৱালী বিলাক মানে হেৰিয়ত মানে কিছুমানে ভাল লৈ কিছুমানে অ অ ব্যস্ত হৈ থাকে তাকে আৰু মোবাইলটো লয় এনে আৰু মই আৰু সৰু সৰু আছো ল' ছোৱালী বিলাকে দেখোন আজিকালি মোবাইল নহলে দেখোন ভাতেই নাখায় এনে কোৱা মানে পৰিৱেশটো হৈ গৈছে আৰু
হয় হয় ঠিক কথা ঠিকেই কৈছা তমি মানে মই দেখা পাইছো আমাৰ ঘৰৰ ওচৰৰে মানে খুৰা এজনৰ মানে একেবাৰে সৰু ছোৱালী এজনী প্ৰায় তিনি চাৰি বছৰ মান বয়স হব নেকি তেওঁ মানে ভাতে খাব নিবিচ যদি মানে ঘৰৰ মানুহে যেতিয়া মানে মোবাইল ফোনটোত দিব বা তেওঁ ভিডিঅ' চাব স মাধ্যমত তেতিয়াহে মানে তেওঁ মানে ছোৱালীজনীয়ে ভ ভাত খাওঁ এনেকুৱা ধৰণৰ আৰু বহু ঘটনা হয়তো তুমিও এনেকুৱা নিশ্চয় অভিজ্ঞতা আছে দেখিছা
উম হয়
উম
অ এই মেনকে দুবছৰ বয়সৰ পৰাই এবছৰ বয়সৰ পৰা মানে আমি দেখি আহিছো সৰু সৰু ল'ৰা ছোৱালী বিলাকে অকল মোবাইল মোবাইল টোতেই ব্যস্ত থাকে আৰু ভিডিঅ' বিলাক চাই থাকে কিবা ইটো সিটো কাৰ্টুন চাব কিবা কৰিব মানে অকল মোবাইলতে ব্যস্ত দেখিছো আৰু খোৱা সমীৰ সেটোৱেই লাগিব
হয় হয় ঠিক কথা উপস্থাপন কৰিছা তাৰ পাছতেই আৰু মানে উ দেখা পোৱা গৈছে যে আগতে মানে কি হৈছিলে ল'ৰা ছোৱালীবোৰে মোবাইল ফোনটোৰ যেতিয়া মানে প্ৰচলন অকণমান কম আছিল সামাজিক মাধ্যমত অহা নাছিল তেতিয়া মানে ল'ৰা ছোৱালীবো খেলা খেলপথাৰত খেল খেলা ধূলা কৰিছিল যাৰ বাবে তেওঁলোকৰ মানে দৈহিক শাৰীৰিক বিকাশ ঘটিছিল উম আজিকালি যিহেতু তোমাৰ এই মোবাইল ফোনতেই বেছি সময় অতিবাহিত কৰে গতিকে তেওঁলোকৰ মানে শাৰীৰিক বা মানসিক বৌদ্ধিক এই দিশসমূহৰো মানে বিকাশতটো কম দেখা গৈছে এই বিষয়ে তুমি কেনেদৰে বিবেচনা কৰা
অ ঠিকেই কৈ কৈছা তুমি যিটো কৈছা বাৰু উচিত কথাই কৈছা সেইটোতো হয়েই আগতে ল'ৰা ছোৱালী বিলাকে ফিল্ডত গৈ খে পথাৰত গৈ ইমান ধুনীয়াকে মানে হেৰি ফুটবল খেলে সেই ধুনীয়া এই বিলাকা এক্সচাইজ কৰে দৌৰে কিবা ধ ক্ৰিকেট খেলে ফুটবল খেলএনেকুৱা কৰে কিন্তু আজি ৱ ল'ৰা ছোৱালী বিলাক যেতিয়াই মানে মোবাইল ওলাই গল হায় একদম আৰু মোবাইলত গোটেই মানে ব্যস্ত তো হৈ থাকে আৰু এইবিলাক খেলাত ধূলা মানে কৰাত মানে হেৰি ইণ্টাৰেষ্টটো নাই সেইকাৰণে আজিকালি ল'ৰা ছোৱালী বিলাকৰ হওঁক ডাঙৰে হওঁক সৰুৱে হওঁক বেমাৰ আজাৰবিলাক বেছি হ'ব ধৰিছে চকু বেমাৰে হওঁক বা হেৰিয়ে হওঁক সেনেকে
অ হয় তুমি খুব কথা ভাল কথা এটাই এতিয়া উল্লেখ কৰিলা যিটো চকুৰ অসুখৰ কথা তুমি উল্লেখ কৰিলা সৰু ল'ৰা ছোৱালীবোৰে মানে অধিক সময় মোবাইল স্ক্ৰীণত মানে ব্যৱহাৰ কৰাৰ ফলত তথা সৰু ল'ৰা ছোৱালী বুলি নহয় ডাঙৰ আমি এতিয়া ডাঙৰ সকলো এতিয়া মোবাইল ফোনত মানে অধিক সময় অতিবাহিত কৰোঁ মোবাইল ফোনৰ স্ক্ৰীণত তাৰ পৰা মানে অতি মানে এটা যি মানে ৰশ্মি আহে সেই ৰশ্মিয়ে মানে আমাৰ চকু ক্ষতি কৰে বুলি বি বিজ্ঞানীসকলে ইতিমধ্যে কৈছে কি সেইবাবে আমি মানে মোবাইল ফোনত অধিক সময় অতিবাহিত নকৰি তাৰ সলনি আমি আগৰ তাহানিৰ দিনৰ নিচিনাকৈ নিউজ পেপাৰেই হওঁক বা বাতৰিকাকতে হওঁক বা কিতাপ আদি পঢ়াৰ অভ্যাস গঢ়ি তোলাটো উচিত নহয় জানো তুমি কি বুলি ভাবা?
সেটোয়েটো এতিয়া উম হেৰি ল'ৰা ছোৱালী বিলাকক এতিয়া হেৰিয়ত কিতাপ পত্ৰ পঢ়া বিষয়ক লৈ বা হেৰিয়ৰ বিষয়ক লৈ এনেক কে মানে অলপমান মাক দেউতাক সজাগতা তাহ'লে অলপ ভাল হয় আৰু
হয় হয় ইতিমধ্যে আমি আমি মোবাইল ফোন বা সামাজিক মাধ্যমৰ যিখিনি বেয়া দিশ খিনিৰ কথা ইতিমধ্যে আমি আলোচনা কৰিছোঁ এতিয়া যদি মই সামাজিক মাধ্যম বা ইণ্টাৰনেট মোবাইলত যদি আমি ভাল দিশটোৰ কথা আলোচনা কৰোঁ তেতিয়াহলে মই উল্লেখ যিহেতু আমাৰ কভিড কালত তুমি হয়তো গম পাইছাই যে মানে ক'ভিডৰ সময়ত যি মানে আমাৰ এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছিল ক'তো মানুহ ওলাই যাব নোৱাৰা আদি ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীসকলে পাঠদান কৰিবলৈ নোৱাৰা বিদ্যালয়ত আদি যি সময় পৰিস্থিতি হৈছিল সেই তেতিয়া কিন্তু এই সামাজিক মাধ্যম তথা মোবাইল ফোন বা অনলাইন ক্লাছৰ জৰিয়তে শ্ৰেণীকোট পাঠৰ জৰিয়তে কিন্তু আমাৰ কিন্তু বহুখিনি উপকাৰ সাধন হৈছিল এই বিষয়ে তুমি কিদৰে ভাবা?
উম তুমি খুব ধুনীয়া কথা কথা এটা মনত পেলাই দিলা দেই আজি কভিড কালত আহ হেৰিয়ৰ সেই সেইটো সময়ৰ সেই সময়খিনিৰ পৰাই মানে এতিয়া ল'ৰা ছোৱালী বিলাক সেই সামাজিক মাধ্যমত সেই অনলাইন ক্লাছ হেৰি কৰিব যেতিয়াৰ পৰাই দিয়া হ'ল তেতিয়াৰ পৰাই মানে হেটোত এ এই ফোনটোত বেছি ব্যস্ত থকা হ'ল এতিয়া সেই সেই দিশটো চাব গলে ঠিকেই আছিলে অনলাইন ক্লাছটো কিন্তু এতিয়া আৰু এই সৰু সৰু লৰা ছোৱালী ' ছোৱালীবিলাকেতো সেইটো হেৰি নকৰে নে সিহঁতে ভিডিঅ' খেলে হেৰী গেম খেলে কিবা ক তো ভিডিঅ বিলাক চাই, হেনেকোৱা কিছুমানে। আও কিছুমান দিশ চাব গ'লে এতিয়া ভালেই আছিলে, ক্লাছ বিলাক অনলাইন ক্লাছ বিলাক তাক লৈ মানে সেইটো দিশৰ পৰা এক প্ৰকাই ভালেই আছিলে কিন্তু আৰু ভাল ভাল হেৰি কৰিলে ভাল হয়
ভাল বেয়া যিহেতু থাকেই সকলোতে, হয় ভাল বেয়া তো সকলো বস্তুতে থাকে ঠিক সেইদৰে মানে কোনো এটা বস্তু যদি ভাল থাকে বা বেয়া দিশ এটাও থাকে গতিকে আমি বেয়া দিশটো আঁতৰ কৰি কেনেদৰে ভালখিনি তাৰ পৰা গ্ৰহণ কৰিব গ্ৰহণ কৰি তথা নিজৰ জীৱনত মানে আগুৱাই যাব পাৰি তাকে মই মানে চিন্তা কৰাটো মই মানে বিচাৰো আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা ভৱিষ্যত প্ৰজন্মই সেইভাবে দৰে মানে আগবাঢ়ি যোৱাটো মই মানে আশা কৰোঁ আৰু সেনেদৰে গ'লে তেওঁলোকৰ নিজৰ লগতে সমাজ তথা ঘৰখনৰ পৰিয়ালৰ লগতে ৰাজ্যখনৰ তথা দেশৰ উন্নতি সাধন হ'ব বুলি মই মানে ভাবো আৰু
উম ঠিকে কৈছা তুমি অ তুমি ঠিকে কৈছা যি কৈছা সেইটোতো হয়ে এতিয়া অভিভাৱক বিলাকেও মানে ল'ৰা ছোৱালী বিলাকক অলপমান গুৰুত্ব দিব লাগিব সচেতন হ'ব লাগিব তেতিয়াতো আৰু ভালেই হয়
উম উম উম ঠিকেই তাৰ পাছতে আকৌ এই যিটো মানে সামাজিক ক মাধ্যমৰ কথা কওঁতে তুমি কেনেকুৱা ধৰণৰ সামাজিক মাধ্যমত কিমান সময় তুমি নিজে অতিবাহিত কৰা বা কি ব্যৱহাৰ কৰা হোৱাটছএপ ইনষ্টাগ্ৰাম ফেচবুক আদি তুমি ব্যৱহাৰ কৰা নে?
মই নকৰোঁ, মই খালি হেৰিয়ত এ মোবাইলত আৰু দুই চাৰিটা হেৰি চাওঁ আৰু সা সামাজিক এই হেৰি বিলাক অলপমান তেনেকে মই বে বেছিভাগ মানে মই মবাইলত না নাথাকো, মোৰ মানে অলপমান কাম আছেতো হেৰিয়ৰ মই এনে কাপোৰ কাপোৰ চাপোৰ চিলোৱা কাম এটা আছে। সেইকাৰণে মই বেছিভাগ মানে ম'বাইল টো টাইম দিব হেৰি নোৱাৰো। বেছিভাগ হেৰি কাপ কাপোৰ চিলোৱাতেই মানে মোৰ হেৰি
ব্যস্ত থকা হয়।
স্ত থকা হয় কাপোৰ চিলোৱাতে।
হয় হয় খুব সুন্দৰ কথা এটা উল্লেখ কৰিলা। তুমি নিজৰ মানে মোবাইল ফোনত সময় বেছিকৈ নিদি এ বৃত্তিমূলক কাম হাতত লৈ নিজৰ উপাৰ্জনৰ কথা চিন্তা কৰিছা, সেনেকুৱা কৰিলেতো খুব ভালেই হয় কিন্তু কম বেছি পৰিমণে ব্যৱহাৰ কৰিব পাৰি আৰু সেইটো মানে নিজৰ লগত কথা। যিহেতু মানে ভাল বেয়া দিশ দুয়োটাই থাকে। গতিকে বেয়াখিনি আঁতৰ কৰি ভালখিনি আমি গ্ৰহণ কৰিব লাগে। সমাজৰ কোন আমি সেই ধৰণে। বাৰ্তা দিব বিচাৰো।
উম হয়।
আহ তাৰ পিছতে এতিয়া মোৰ কথা যদি কবলৈ যাওঁ মানে মইও সামাজিক মাধ্যমত কম বেছি পৰিমাণে মানে সময় অতিবাহিত কৰো কিন্তু তথাপিও মই মানে ভিডিঅ' ধৰা মই চোৱাৰ ভিতৰত মানে অকমান মই আমাৰ সাধাৰণ জ্ঞানৰ যেনে কোৱা, মানে ভিডিঅ'সমূহ আছে সেনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই মানে মই প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছোঁ। গতিকে সেই, সেই দিশত মই আগবাঢ়ি গৈছো বা মই বেছি কম পৰি ছি পৰিমানে মনোৰঞ্জনৰ বাবে সামাজিক মাধ্যমত ব্যৱহাৰ কৰাতটো কৰা হয়। এ সেইটো কিন্তু মানে ক অ উম কমকৈ কৰো আৰু তাৰ লগত মই মানে, এ সাধাৰণ জ্ঞানমূলক ভিডিঅ' জ্ঞান বৰ্ধক। অ আদি। দিঅ এনেকে চাই মই মানে নিজৰ মানে বৌদ্ধিক শক্তি, মই বঢ়াবলৈ চেষ্টা কৰো। গতিকে আজিৰ আমাৰ, কথোপকথন খিনি প্ৰায় শেষৰ ফাললৈ আহিছো। হয় হয়। আমি। আজি ইমানতে সামৰণি মাৰো নেকি?
অ দিয়া তেন্তে।
অ অ পাছলৈ আমি বিস্তৃত ভাৱে আলোচনা কৰিম। হয় ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।
ধন্যবাদ।